আহ কি কৰিছা।
এ আছো।
অ চাহ, পানী খালা নেকি?
মই খাহ খালো তুমি খালা নাই
নাই নাই মই ইমান চাহ নাখাওঁ যে
অ আচ্ছা
উম
থোৱা
মই নাখাওঁ এ তেনেকে সেইবিলাক বস্তু। পানীয়েকে খাই পেলাই থৈ দিও আৰু তাকো না খাইছিলো আগতে এতিয়া মানে অকমান জ্ঞান লৈ লৈ গম পাইছো আৰু পানী খাব লাগে বুলি বেছিকে।
পানী, খাব লাগে বেছিকে তাৰ উপৰি যদি চাহ ননেকুৱা গাখীৰ, চাখীৰ হলেও গৰু, গাখীৰ গাই, গখীৰ
খালী চাহ খিনি খাই মানে মই বেয়া পাওঁ মোক যদি তাৰ লগত হৰ্লিকচ চকন মিহলাই দিয়ে।
উম চাহ, নহয় গাখীৰ,
উম
উম
অ গাখীৰত উম
তাৰপিছত বাকী ঘৰত মানুহ আনে চবৰে
অ ভালে এয়া দেউত আহিছে যে দেউতা বজাৰ কৰিব গৈছে এ মাক কথা পাতি আছে দেউতাৰ লগত কি লাগে কি নালাগে।
আচ্ছা
ভাইটিও গৈছে আৰু দেউতাৰ লগতে ভন্টি আছে ঘৰতে
অ
অ তোমালোকৰ অথনি মেছেজ কৰিছিলা যে মোক। তোমালোকৰ কোনোবা আলহী আহিছিলে, কোন আহিছিলে আজি
অ আজি ভন্টি আহিছিলে।
অহ
আৰু এই ওচৰ, অ নহয় নহয়। অ স্বামীৰ লগত আহিছে।
অ গিৰিকৰ লগত আহিছিলে মানে
অ লগতে আৰু এই মোৰ ভতিজা হয় আৰু অ ভাগিন হয় অ ভাগিন হয় মানে। এ বিয়া দিছিলোঁ। ত' মানে স সিহঁতো আহিছিলে।
উম উম এতিয়া ঘৰত নহলে আজি খানাটো জবৰদস্ত কে দিলা চাগে?
অ তেনেকুৱা নাই আৰু খালো আৰু নৰ্মেলি।
উম উম উম। অ ঠিকে আছে। তেতিয়া এনেও গৰমত বেছিকে বেছি মানে তেলজাতীয় বস্তু বিলাক খাবও নোৱাৰি।
উম সেইটো হয়।
উম কিন্তু মই আকৌ মাছ মাংস দুইটা খাই আহিছো বাৰ্থডে এটা আছিল, ওচৰতে জন্মদিন, পাতিছিল মানে আমাৰ সিটো পাৰে।
অ-অ
সেয়া অলপ আগত আহিছোহে মানে ঘৰলে, তাৰপা
অ- ঠিকেই আছে দিয়া।
উম, এই দাদাৰ এটাৰ টেকৰ দুবছৰ হৈছে মানে পোৱালিটোৰ।
অ
তাকে আৰু, বাকী এইেই বিশ্বকাপ ক'ত চাইছে? তুমি
উ
মানে অ মানে হেৰি আমাৰ ভাৰতৰ সময়তটো আকৌ বেলেগৰ সময়তো নিমিলে ন এতিয়া ৰাতি হৈ আছে তো, ক'ত চাইছা বোলো?
অ, এ জি ফাইভতে চাইছো। জি ফাইভৰ ছাবস্ক্ৰিপচন লৈছো, তাতে চাইছো মোবাইলতে চাইছো বাৰু। মানে টাইমটো অলপ খেলি মেলি হয় বাৰু কাৰণ সিহঁতৰ সময়টো আমাৰ সময়টো নিমিলে। কাৰণ খেল হৈ আছে এতিয়া মেক্সিকো আমেৰিকা তিনিখন দেশে মানে মিলি পেলাই পাতিছে এবাৰ, ৱৰ্ল্ড কাপটো মেক্সিকো কানাডা আৰু ইউ এছ এ, মানে আমেৰিকা।
অ!
সেই তিনিখন দেশৰ মানে এ যুটীয়াভাৱে পাতিছে আৰু সেইকাৰণে সময়টো মানে আমাৰ লগত নিমিলে। কেতিয়াবা আম খেল থাকে চাৰে তিনিটা বজাত ৰাতি
অঁ!
কেতিয়াবা ৰাতিপুৱা চাৰে ছটাত থাকে
উম মই দেখি আছো মানে সময় বিলাক
হয়।
তাকে ভাবিছো বোলোও ইমান, অঃ
মানে ৰাতি চাৰে দহট পৰা আৰম্ভ। মানে কো। মানে ৰাতিপুৱালৈকে ধৰিলোৱা। য় যিকোনো সময়ত। খেল মানে। পৰিব পাৰে। সেই তেনেকুৱা আৰু। এদিনত দুখন দুখন মানকে। খেল থাকে।
অ মানে উম। কিয় মানে কাৰ কাৰ খেল আছিলে আজি।
আজি টো অষ্ট্ৰেলিয়া।
উম।
আৰু আৰু কোনোবা এখন দেশৰ আছিলে আহ তৰ্কি ৰাতিপুৱা সিহঁতৰ খেল আছিলে তাৰপিছত ৰাতি মানে ৰাতি মানে ৰাতিপুৱাই বুলি ক'ব পাৰি চাৰে তিনিটাত ব্ৰাজিল আৰু মৰক্কোৰ খেল আছিল
উম।
ত' মানে এ খেল ভালেই হৈছে তথাপিও মানে ব্ৰাজিল-ব্ৰাজিলক মানে ড্ৰ' হ'ল, ব্ৰাজিল মোৰক খেলখন তথাপিও ব্ৰাজিলক আৰু অলপ ভাল কৰিব বুলি আশা থাকে, কাৰণ ব্ৰাজিলে পাঁচবাৰ জিকিছে ৱৰ্ল্ড কাপ, বহুত ডাঙৰ কথা সেইটো। ৱৰ্ল্ড কাপ নিচিনা এটা বিশ্বকাপ নিচিনা এটা ডাঙৰ প্ৰতিযোগিতা পাঁচবাৰ জিকাটো এখন দেশে আটাইত বহুত ডাঙৰ কথা এইটো।
উম, বহুত ডাঙৰ কথা আকৌ নিজৰ মাজতেই
হয়, তেওঁলোকৰ জাৰ্চিত পাঁচটা তৰা লাগি আছে। মানে, যোনে যেবাৰ জিকে জিকে, সিহঁতৰ ৰ্জাৰচিত সেইকেইটা তৰা লাগে মানে সিহঁতৰ পাঁচটা লাগি আছে, আটাইতকৈ বেছি মানে সিহঁতে জিকিছে। ৱৰ্লড মানে বিশ্বকাপ সেইটোৱে, তথাপি সিহঁতৰ পৰা আৰু ভাল কৰিব বুলি আশা আছে। কাৰণ, এতিয়া নেমাৰ এ, মানে অলপ উম, এ মানে ফিট হোৱা নাই খেলিবলৈ। সি যেতিয়া আহে তেতিয়া তাৰ খেলটো চাই বেছি ভাল লাগে, গতিকে, মানে ভাবিছোঁ নেক্সট খেলকেইখনত নেমাই আহিলে চাগে ব্ৰাজিলে আৰু ভাল খেলিব পাৰিব।
আচ্ছা
বাকী, তুমি খেল-চেল চোৱা নে?
খেল-চেলৰ বিষয়ে মানে মোৰ ইমান আইডিয়াটো হোৱা নাই, ইমান নাচাও ন, কিন্তু মানে জানিব লাগে ন এইবিলাক কথা কাৰণ পৰীক্ষা-চৰিক্ষা দিম যিহেতু তাত আহিব এইবিলাক কোৱেছন, ত সেই কাৰণে আৰু বাকী খেলৰ নিয়ম বিলাক কোৱাচোন অকমান?
খেলৰ নিয়ম বুলি ক'বলৈ গ'লে
উম, মানে কেনেকে খেলে? কেইটা খেলুৱৈ থাকে? অহ, তেনেকুৱা ধৰণৰ মই মানে জানো, তথাপিও কৈ দিয়া আৰু ন।
উম, নাই গম পাইছো তুমি নাজানা বুলি। মানে খেলুৱৈ এটা দলত মানে, এঘাৰ জনকে খেলুৱৈ থাকে।
অ'হ
তাৰে এজন থাকে গ'ল কীপাৰ
উম
আৰু বাকী এজন মেনেজাৰ থাকে, সেই মেনেজাৰজনে মানে মিলাই টিমটোক কোনে কোনটো পজিশনত খেলিব ত' সেইটো বাকী দহজন খেলুৱে এজন গলকিপাৰ এঘাৰ নম্বৰ জন বাকী দছজন খেলুৱৈ মানে এ খেলে
উম
তিনিটা স্তৰত ডিভাইড কৰা হয় এনেই ইণ্টাৰনেচনেল ফুটবলটো এ মানে টিম এটা টিমক আৰু এটা এটা চাইড এটা পাৰ্টকৈ ডিফেণ্ড মানে যি এইটোৱে মানে তোমাৰ বলটো যিটো পিছত থাকে যিকেইজন খেলুৱৈ সিহঁতক ডিফেণ্ডাৰ বুলি কয় কাৰণ সিহঁতে ডিফেণ্ড কৰিব এইটো চাই সেইটো পক্ষৰ যে তেতিয়া খেলুৱৈ যেতিয়া গ'ল কৰি স্ক'ৰ কৰিব আহিব তেওঁলোকে মানে বাধা দিব ত সেইলোক হ'ল ডিফেণ্ডাৰ তাৰপিছত দ্বিতীয় পৰ্যায়ত থাকে মিড ফিল্ড বুলি কয় মিডফিল্ডাৰ বুলি কয় যিকেইজন মাজত খেলে আৰু যিকেইজন আগত খেলে হয় যিকেইজন খেলুৱৈ আগত খেলে সিহঁতক ফৰৱাৰ্ড বুলি কয় বা ষ্ট্ৰাইকাৰ বুলি কয় তেনেকে বহুত পজিশন আছে বহুত নাম আছে ত' মেইনলি সেই তিনিটাই বাকী আৰু বেলেগ বেলেগ নাম আছে সেইখিনি বাৰু তুমি বুজিব নালাগে
ফুটবলত ছয়জন খেলুৱৈ থাকে ন তাত টীমত
এঘাৰ জন এঘাৰ জন থাকে
হ হক দিয়া ভুল হ'ল মোৰ
বাকী ইটো চাইডেও সমান একো নাই ভুল হ'বই মানুহ নাজানিলে প্ৰথম অৱস্থাত ভুল হয় আৰু খেলত এজন ৰেফাৰী থাকে মাজত যিজনে খেলটো উম ক্ৰিকেটত যেনেকে এজন এম্পায়াৰ থাকে। ঠিক তেনেকুৱা। ফুটবলত এজন এফ। পাৰি থাকে। ৰেফাৰী জনে ব। গোটেই খেলখন। নিয়ন্ত্ৰণ কৰে তেখেতে। নিৰীক্ষণ কৰে আৰু নিয়ন্ত্ৰণ বুলি ক'লে ভুল হ'ব। তেখেতে খেলটো নিৰীক্ষণ কৰে কোনোবাই যদি। ফাউল কৰিছে বা।
উম
কোনোবাই যেনেকে যোন যোন খেলুৱৈ মানে?
মানে কোনোবা যদি চিটিং কৰিবলৈ কাৰণে।
উম বহুত ধৰণৰ খেল থাকে। কাৰণ এইটো গেমটো ফুটবল গেমতটো ফিজিকেল। হয় যিহেতু।
উম উম
ইন্টাৰেষ্টিং খেল হয় বস্তুটো? খেলটো অঐন খেলত তোলাৰ ফুটবলৰ। পপুলেশ্বন মানে পপুলাৰিটি সেইকাৰণে বেছি। জনপ্ৰিয়তাটো কাৰণ এই গেমটো অ। অত্য়ন্ত মানে আমোদজনক। বেলেগ খেলৰ নিচিনা নহয়। আৰু সময়সীমা ইয়াত থাকে নব্বৈ মিনিট। নব্বৈ মিনিট সময়ে। খেলে। আৰু নব্বৈ মিনিটৰ দু। দুটা ভাগত ভাগ কৰা হয়। এটা ফাৰ্ষ্ট হাফ বুলি কয় এটা ছেকেণ্ড হাফ। বুলি কয়।
আচ্ছা
ফাৰ্ষ্ট হাফ থাকে পঞ্চ্লিছ মিনিৰ আৰু সিটো হাফ ছেকেণ্ড হাফ। থাকে পঞ্চল্লিছ মিনিটৰ টো'টেল নব্বৈ মিনিট।
উম
নব্বৈ মিনিটৰ খেল হয়।
উম! উম! অ হেৰি, তুমি কোনটো মানে, দলক বেছিকে ভাল পোৱা?
মই এনেই, উম ইণ্টাৰনেচনেল ফুটবলত বুলি ক'লে, ইণ্টাৰনেচনেল ফুটবল বুলি ক'লে! এটা মইনে ধৰা, আমাৰ আজেণ্টিনা
আৰ্জেণ্টিনা?
সেই কেইটাত মই বেছি ভাল পাওঁ, তাৰ। আৰু, মোৰ ভাল লগা টিম আছে, যেনে ধৰা ব্ৰাজিল।
আৰু তোমাৰ মানে, প্ৰিয় খেলুৱৈ জন কোন? ফুটবলৰ?
প্ৰিয় খেলুৱৈজন হ'ল, মেচি! মেচি আৰ্জেণ্টিনাৰ পৰা খেলে। তো, আৰ্জেণ্টিনা দলটোক মই চাপৰ্ট পৰ্ট কৰোঁ। এক নম্বৰ পৰা আৰ্জেণ্টিনা খাপ পৰ্ট কওঁ।
উম।
অ' আৰু কিছুমান খেলুৱৈ ভাল লাগে চ' তেওঁলোকৰ খেলবিলাকো মই চাওঁ। তেওঁলোকৰ টিমৰ খেলবিলাকো মই চাওঁ। গতিকে এটা যেতিয়া খেলুৱৈ সুলভ যেতিয়া এটা হেৰি থাকিব ত' এনেই মানে খেল, চ'ব খেলেই চাই ভাল লাগে। সেইটোৱে। আৰু তুমি যদি চাবলৈ ষ্টাৰ্ট কৰা বা বস্তুটো বুজিবলৈ ষ্টাৰ্ট কৰা যেতিয়া তুমি এবাৰ বুজি পাবা সেই বস্তুটো তোমাৰ কাৰণে বহুত আমোদজনক হৈ পৰিব। তুমিও মানে চিন্তা কৰিবা অ হয়টো এনেকে, এনেকে হয় নেকি? আৰু তুমি সেই মান তাত বস্তুটোত সোমাই যাবা তুমি।
মানে এনেকুৱা নহয় যে মই বেয়া পাওঁ হা। মোৰ মানে অকমান হেৰি আছে, কিন্তু মানে বস্তুটো হ'ল মই মানে চাই পোৱা নাই ন। তেনেকে। সেইকাৰণে মানে মোৰ ইমান চাগে উম, অ বুজি নাপাও আৰু মানে ইন্টাৰেষ্টটো চাগে তাত লাগা নাই ইমান।
কিন্তু যিটো, এজন প্ৰকৃত ফুটবল অনুৰাগী বুলি যদি কয় বা, মোৰ নিচিনা এজ এজন মানে ফুটবল অনুৰাগীৰ কাৰণে খেলটো এটা অকল চোৱা বস্তু নহয় সেইটো। তাত এটা মই এণ্টাৰটেইনমেণ্ট ল'বলৈ মই হোৱা নাই সেই বস্তুটো। তাত মোৰ বহুতখিনি বস্তু জড়িত আছে।
উম, দিয়াচোন হ'ব নহলে এই মোক মাতি আছে ৰবা। অ দিয়া, উম উম।